কৰি আ
এ কি কৰিমা শুব ওলাইছো
হয় নেকি আহ আহ এতিয়া কত টোপনি ধৰিলে নেকি
উম টোপনি ধৰিছে ৰ পনিয়াই পনিয়াই মাথা একদম পুৰা ফুটাাই ওলাই দিছো মূৰত আমাৰ মুখি হৈছে আৰু চুলিবিলাক পকিছে যে
হয় নেকি
চুলিবিলাক পৰিছেও তাৰামাম কি কৰিলে ভাল হ'ব বাৰ
খানা নাই নেকি অ
মাথাটো ইমান খজোৱাই মোক কৈছোঁ যে অকণনি হৈছে নেকি চাইছোঁ যে এটা মাফি আৰু চুলিবিলাক পকিছেও বহুত দুডাল এডাল
অ নাৰিকল তেলৰ লগত হেৰি কৰিবাচোন নেমু যে নেমুৰ ৰস অ নেমুৰ ৰস তটো লৈ তেতিয়া একদম ঘুভিভিৰিয়ে ঘুৰিয়ে একদম সানি দিবাচোন আ দিল তাৰপিছত অলপ সময় এঘণ্টামান ৰাখিবা ৰাখি লৈ এতিয়া হে ম মাখাটো স দিবা আৰু হে বা সপ্তাহত অধ ল'তিনদিন লবা তাৰপিছত আকৌ জেতুকা যে চিনি পোৱা?
অ, পাও।
জেতুকুৰাটো পিচি লৈ ধ পাতত পিচি লৈ জেতুকাটো পিচি লৈ পাতাত পিচি লৈ পেলাই তেতিয়া আকৌ হেৰি মথাত খানিবাচোন তেতিয়া চুলি পকাটো বোলে কমি যায়।
মানুহে বোলে কয় বোলে, চুলি পকিলে বোলে জেতুকা লগালে বোলে ৰঙা হৈ যায় দেখি,
জেতুকা লগালে, জেতুক লগালে ৰঙা, হয় কিন্তু তেতিয়া ৰং খানা নিচিনা দেখিব ভাল দেখিব এতিয়া পকা হলে আকৌ একদম বুঢ়ী- বুঢ়ী দেখিব চুলি।
উম, এতিয়া কি কৰিবা এতিয়া উপায় নাই এখৰ উফি সপাইটো জ্বলাইছে, জ্বলাই, ছে চুলিবিলাক তামাম সৰিছেও।
অ, উখি হ'লেতো নহ, সজুৱাই।
আৰু চুলিবিলাক খহিছে যে,
ওকণি হোৱাই ভাল উফি হোৱাতকৈ।
হয়। চুলিবিলাক সৰিছেও তামাম।
আৰু মেথি - গুটি, মেঠি -গুটি চিনি পোৱা ৰাতি তিয়াই থৈ দিবা।
মছলা লগত যে খাই হয়। মছলাৰ লগত যে,
অ', মছলাৰ লগত যে খাই সেইটো মছলাৰ লগত না, খুৱা বস্তুটো। অকল মেথি-গুটিয়ে কেইটা দিবা। আনিলৈ তুমি হেৰী কৰিবা, ভিজাই, সিজাই থবা ৰাতি ভিজাই থৈ, - ৰাতিপুৱা হলে কি কৰিবা জানা, সেই, - পানীখিনি যে, পানী- খিনি খাবা তাৰপিছত আকৌ, - মেথি -গুটি কেইটা একদম ধুনীয়াকে পাতাত পিচি লৈ তেতিয়া চুলি, গুৰিয়ে গুৰিয়ে দিবাচোন। তেতিয়া বস্তুতটো মানে কি, তিতা, তিতা বস্তু, তেতিয়াহে গুৰিত দিলে, তেতিয়া হেৰি হব ৱা তেতিয়া উফিটো মৰি যাব তিতা লাগিব যেতিয়া তেতিয়া উফিটো মৰি যাব তেতিয়া দেহে সপ্তাহত তিনদিন হানিবাই মানে সেইটো আকৌ যিটো ক ৰঙা হৈ তাৰ কাৰণে জেটোকাটো খানিবা
হয়
নিলে আৰু এটা কি ফুল কয় জানো আমি দাৰিয়া ফুল বুলি কও অ এনে জবা ফুল কয় নেকি এইটো অ জবা ফুল অ জবা ফুল আৰু জবা ফুলৰ পাত বা হে লৈ একদম মিক্সিত পিচি লৈ
হয়
স একদম পুৰা পিচি লয় যেতিয়া মাথাাত খানিবাচোন সেইটো সানিলেও বা ভাল হৈ যায় তেতিয়া চুলি গুৰি বিলাক মজবুত হব আৰু পকাটো কমি যাব
হয়
তাৰ তাৰ পিছত সেইখিনি সানি লৈ এসপ্তাহ মান সেয়া সানিবা সানিলে তাৰ পিছতে আকৌ গোটেই কেইটা একেলগে নকৰিবা আ মই যিকেইটা শিকাই দিছো
হা হা
এইটো সপ্তাহত যদি এয়া তিনদিন লগোৱা হিটো সপ্তাহত হয় অ মিঠি গোট তিনিদিন লগাবা তাৰ পিছত আকৌ ম ৰস দি নেমু গুৰিত মাৰি দিলা তাৰ পিছত আকৌ নাইট কল তেলৰ লগত এতিয়া আকৌ নেমু ৰস দি কেনে এয়া একদম চব লোৱা হৈ গ'ল আৰু জে লাস্তত থাকিব কিন্তু মাথা সদায় কিন্তু ধুব লাগিব এতিয়া নুধুলে আকৌ এইটো আকৌ চৰ্দি লাগি যাব হেৰিটো
মাথা মাথা এনেও মানে ডেইলি গাওঁ ধৰোতে চেম্পু মাৰি মাথাটো ধু মানে খুজুৱাই থাকে কাৰণে লেতেৰা হৈছে বুলি এ বাটিকা চেম্পু, ভিভি এল চেম্পু
অ', ভাটিকাটোৱে ল'বা। যদি তুমি ভাটিকাটো লৈ ভাল পোৱা ভাটিকটো ল'বা, দুটা, দুটা ইউজ নকৰিবা। এটা-এটাই লমা কিয় জানে দুটা দুটা ল'লে বেয়া। যিটো ব্যৱহাৰ কৰা, সেইটোয়ে ব্যৱহাৰ-ব্যৱহাৰ কৰিব লাগে।
আকৌ এম প্ৰ-প্ৰথমতে প প্ৰথম আৰম্ভণিতে হেৰেন শ্ৰদা লৈছিলো। সেইটো উফি-উফ ফৰি যোৱাৰ কাৰণে। কিন্তু মানুহে কয় উফি যায় বোলে কিন্তু মই দুটা তিনিটা টেমা লৈছোঁ কিন্তু এতিয়াও যোৱা নাই। ও হোৱা নাই।
এতিয়া নহয়, সেইটো-সেইটো এতিয়া ঘৰুৱা টিপচটো ল'বাচোন। তেতিয়া, তুমি তেতিয়া ক'ব লাগে। আপুনি কি শিকাই দিলে এইটো?
হব বাৰু। মই বাৰু সেইটোকে কৰিছো।
সপ্তাহত কিন্তু ভুল নকৰিবা। আগে, এতিয়া আকৌ এবাৰ কৈ দিছো যিয়ে জবা ফুল পাতে, আকৌ ফুলে পিচি পেলাই তেতিয়া লগাবা, তাৰপিছত শিল গুটিটো ল'বা।
হয়।
তাৰ পিছৰ সপ্তাহত হেৰি কৰিবা, কি কৰে নেমু নেমু নেমু মাৰিবা। তাৰ পিছৰ সপ্তাহত এতিয়া নেমু আৰু নাৰিকল তেল মিলাই লবা। ধৰ ধল ম প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰা। সেইটো সপ্তাহৰ ত গোটেই চিটা বস্তু খেি খানাচোন তেতিয়া পাতো ভাল পাব আৰু হেৰি হ
শুনকচোন যেতিয়া মই কামটো কৰিম মই এতিয়া মই প্ৰথমতে বস্তুটো গোটাই লওঁ গোটাই লৈ কামটো কৰিম কৰি লৈ পেলাই মই যদি প ভৰিও যাওঁ আপোনাৰ লগত মই অকণমান যোগাযোগ কৰিম আপুনি মানে মোক টাইমে টাইমে শিকাই দিব
কৈ দিম কোনো কথা নাই বাৰ আকৌ কৈ দিম আ
অ আপুনি তেতিয়া মোক শিকাই দিব কেইজনী পাহৰি যাব পাৰো না আজ
আৰু হেৰি কণী আকৌ কণীও সানিব পাৰে নহয় চ যি গজাৰ কাৰণে যিকিডাল সৰি গৈছে তোমা তেতিয়া কি কৰিবা জানো আপোনি লু লোকেলকনি নে লোকেল কণি টো আনিবা এটা আনিলে নো লোকেল কণী সৰুহে নহ'ব দুই তিনটা লবা লয় এতিয়া বিত অ পুৰা কোহোম সহ বিজটো সহ পুৰা বাতিত হেৰি কৰিবা বাতিত গুলি ল'বা চামুচ দি একদম পুৰা ভালকে উ অকণমানো যাতে গোটা নাথাকে সেনেকে কৈ মিক্স কৰি লৈ একদম তুমিয়ে গুৰিত খানি খানি দিবাচোন এতিয়া অ চুলি যিখিনি সৰি গল উ সেইখিনি গজি উঠিব তোমাৰ
উ আপোনালোকে সেইকাৰনে লয় নেকি আপোনালোকৰ চুলি কেইডাল দীঘল যে আপুনি হে
অ আমাৰ দে আমাৰ দেখিছে নে নাই গোটেই কেইজনী আমাৰ একদম ভৰিত অকমান এবেগেত এবেগেতহে আছে আৰু ভৰিত একদম চৰি যাবৰ কাৰণে। আমি সেয়া লগাও যে আমাৰ উফিও নহয় আৰু চুলি দীঘলও হয়।
হয় হয় মই নাজানো নহয় আপুনি। আপাক যেতিদি আগতাকে কন্টেক্ট কৰা হয় তেতিয়া গম পালো হয়। এতিয়া মই আজিহে গম পাইছো যে আপুনি ইমান কথা জানে।
ওকণীওহ আছে চাগে
ওকণি নাই খালি উফি আৰু হেচুলি
মিঠি গুটিটো ললে সেইটো টিতা নহয় ওকণনিও নুঠে আৰু।
হয় নাই ওকণি বিলাক নাই কিন্তু এই সেইবিলাকে বহুত আমনি কৰে দে মই ৰাতি শুব নোৱাৰো একদম মানে
হয় আকৌ হেৰি কৰিবা বেঙেনাও নাখাবা আকৌ বেঙেনা খালে বোলে খজোৱায় আকৌ কচু খালেও খজোৱাই
কচুতো নেখাও অ বেঙেনা টো খাও কিন্তু বেঙেনা মই বহুত ভাল পাও। পাওঁ
এ ভাল পালে নহব নহয় এতিয়া তোমাৰ উফি হয় খজুৱাই থাকে এতিয়া খজুৱাই খজুৱাইয়া আকৌ ঘাঁ লাগি যায় গ তেতিয়া
বগা বগা বেঙেনা টো যে আপোনালোকৰ কি বেঙেনা কয় সেইটো পইতাৰ বেঙেনা নে কি কয় যে।
অ আমি এ নামটো নাজানো নামটো নাজানো দুটা বেঙেনাহে নাম জানো এটা গোলা বেঙেনা আৰু এটা ছাগলী শিঙীয়া বুলি কয় দীঘল দীঘল যে। মিহি মিহি কে দীঘল দীঘল কে
অ মই মানে এইটো সেয়া আমাৰ গাঁৱতে গাঁৱলীয়া মানুহ। মানুহে মানে এইজাত বস্তু বেছি লগাই সৰু সৰু। কণীৰ নিচিনা লাগে সেই বস্তুটো মানে হে কৰো এ মই তেলত ভাজি খাও নহলে কোনোবাদ দিনে বৰা বৰা বনাই খাওঁ ভাল লাগে বহুত ভাল লাগে।
অ কি কৰো জানাই সেয়া কেইটামান পালে মানুহজনক কওঁ সেয়া যদি বেচে লোকেল বস্তু। আনিব মই কি ক যদি আধা কেজি। আনে তাহ দুসজ কৰো দুসজ কেনেকে কৰো জানা। ললো নহয় ত। তাত আকৌ আলু। মান দি। খুদা অকল মেখেলা মতিিলে মানে ভাল নাপাওঁ খাই হলে এতিয়া আলু দুটা দিলে বহুত ভাল লাগে আৰু আলু দুটা দি এদিন যদি আলু দুটা দি সেনে। খা আৰু এদিন কেনেকে খাওঁ জানাই বেন কেইটা ললো লাও আগ। চাৰট মান ললো। তাৰ পিছত কথ। কেইতমান ললো। তাৰপিছত ডঙি। উম বেঙ নল ললো সেনেকে। কই তাৰপিছত অহ। শুকান মাছ থাকে নহয় কেতিয়াবা আনা। মাথা চাথা থাকিলে। হেৰা দি বনাও ইমান ভাল লাগে খাই।
অ মইো ময়ো বেঙেনা আৰু লাও শাক। মই এইটো পানীলাও খাত। তটো যে। বহুত ভাল পাওঁ কিন্তু। ভাল লাগে।
পানী লাও শাত মই মানে কি লাওডাল। কিয় লগাও জানো লাও খাব পাওঁ নে নাপাওঁ ঠিক নাই। স তথাপি। ভাতকেইটা খাব পাৰিম পাতকেইটা খাব পাৰিম।
হয়, হয়, হয়, হয় মইয়ো বহুত। ভাল পাওঁ দে। আপুনি মোৰ নিচিনাই দে শাক ভাজিটো ভাত কিন্তু মাংস নহলেও হয় মোক শাক খিনি হলে।
উহাইে থাকো যে। নিমখ দি পেলাই সেনেকয়ে ব। খ পাত খাই উঠিব ক। খেল ন মাইলৈ। তেল নে মাৰোৰে বাও। বেছিভাগকে আধা এনেকে খ খাই খাই নাইকিয়া হয়। মানুহজনে বকে। সেই কমচে কম তেল মাৰি লওঁ বুলি, তেল মাৰিলে আৰু ভিটামিনটো যায় হে। সেই তেলত আৰু কি ভিটামিন মুখৰহে জুতি। এতিয়া এনেকে খালে ভাল পাওঁ মই সেইকাৰণে মই উম। তুমি কেনেকে বনোৱা? শাক খিনি মই কিন্তু উহাই লও। পানীটো পেলাই নিদু। পানীটো তাতে মই চাব দিওঁ। তাৰপিছত হেৰি কৰোঁ উহাই-উহাই থাকোতে হেৰি কৰি দি নহৰু দিওঁ, পিয়াঁজ দিওঁ। জলকীয়া চব দিওঁ। দি লৈ তেতিয়া পানীটো যেতিয়া শু যাব তেতিয়া বেলেগ এটা কেৰাহিত দিলোঁ। সেতো কেৰাহিতে দিলোঁ আৰু বেলেগ এটা কেৰাহীত এতিয়া তেল মাৰি দিওঁ আৰু তেতিয়া অকমান লৰাই-চৰাই হয় অকমান লৰাই-চৰাই লোহা কেৰাহী এটা আছে, অকমান লৰাই চৰাই দিওঁ আৰু তেতিয়া শাকখিনি হৈ যায় আৰু তেতিয়া।
অ ম মই মানে কেনে তেহে আপুনি যেনেকে বনাই সেনেকে বনায়। কিন্তু মই উহাই লৈ পেলাই পানী খিনি পেলাই দি নহৰু, কেঁচা জলকীয়া, পিয়াজ ধুনীয়াকে দি লৈ পেলাই আগে তেলত মাৰি লওঁ।
শাক কেইটামান দিবা।
হয় হ'ব, হ'ব দিয়ক। ৰাখক এতিয়া হান। হ'ব।